হেল্ল'।
হেল্ল' অ শুনিছো তই? শুনিছ নে?
মই শুনিছো কি, কি কৰিছ?
মই এই ভাইটি এটা কিবা কম্পিউটাৰ শিকিবলৈ আহিছে তাকে শিকাই দিছো।
অ' এই ভাইটিটো তহঁতৰ এই ওখকে নহয় জানো?
উখ অ'।
অ এ তাই একো কম্পিউটাৰ শিকাই লাভ নাই, তাই হেৰি বেয়া আছ- লৰাটো অলপ।
অ বদমাছ ই হেৰি
তাকে উৎপাতটো বেছি কি কম্পিউটাৰ গেম চেম ডাউনলোড কৰাই নিদিবি আকৌ লৰা
নাই নাই গেম নিদিওঁ সি মোকে আই দি আই টো ডাউনলোড দিবলৈ কৈ আছে। তাকে মই দিয়া নাই বোলো দেই, এতিয়াই সৰুতেই গেম চেমৰ ধান্দা লাগিলে মানে কি মানুহটো বেয়া কম্পিউটাৰটো বেয়া হ'ব
অ তাকেইেতো এই এইবোৰ গেমৰ ধান্দা সোমাই গলে পঢ়া পাতিৰ প্ৰতি হেৰি কমি যাব তাৰ।
অ, তো।
বেয়া আকৌ গেমটো পালে আৰু বেয়া হ'ব ন লৱাটো
এতিয়া হিনো কিমান ডাঙৰ হৈছে?
তাকেইতো আৰু
হেল্ল'
আজি দৌৰিলা
আজি দৌৰিলো ৰাতিপুৱা সময়ত দৌৰিছো। তই দৌলি নাই? তই দৌৰিলি নে?
মই দৰিলো, তই কি, তই কলৈকে দৌৰিলি আজি তই
মই আজিতো ইয়া আমাৰ ইয়াৰ পৰা বেলগুৰিমান দৌৰিছো।
উম। অ', অ' হেৰি কিবা কিমান কিলোমিটাৰ?
আজিটো কিমান হ'বনো তি তিনি চাৰি তিনি কিলোমিটাৰ মান হৈছে।
কিমান মিনিট লাগিলে তোৰ ইমান দৌৰোতে?
নহয় মই ৰৈ-ৰৈ দৌৰিছোঁ। তোৰ মাজত টোৰ দশ মিনিট পাঁচ মিনিট অহ এ দৈইছো ত তেনেকে।
অ', মই ফিল্ডত গলো, মই ফিল্ডত গলো দেই। তাত-তাত মানে এই লৰা এাই এক্সাৰচাইজ কৰিছিলে তাপা তাৰ লগতে অলপ লেকচাৰ মাৰিলো।
অ'।
তাৰ পিছত সি কলে বলা দৌৰো বুলি মই দৌৰিলো। সি মানে সি শ্লোক সিয়ে দৌৰিছে নহয় জানো সি মানে বহুত শ্লো দৌৰিছে আৰু মোৰ লগত মিলা বোলে।
অ', অ।
তেওঁ মানে সি আগত গুচি গ'ল ন, মই এপাক দৌৰি আৰু নোৱাৰিলোগে আৰু ৰৈ দিলো আৰু।
অহ অ অ।
আমাৰ ইয়াত আমাৰ ফিল্ডত এপাকত মানে হেৰি আছে আধা কিলোমিটাৰ আছে। বুলি ধৰি ল‌ আউ।
অহ। এ প্ৰথম দিনা, প্ৰথম দিনা অকমান তেনে হব এ লাহে লাহেটো হেৰি হৈ যাব বাৰু অভ্যাস হৈ যাব।
অ' এই হেৰি মই মানে তোৰ এইটো কি বুলি কয় এ মানে তাৰপিছত অলপ দেৰি ৰ'লো ন তাৰপিছত আকৌ সি মাতিলে তাৰপিছত তিনি পাক দৌৰি দিলো গম পাৱ নাপাৱ ছয় মিনিটত
অ বা ছয় মিনিটত তিনি পাক বহুত দেখোন।
মানে তোৰ কিমান দেৰ কিলোমিটাৰ মান ধৌৰিছো আৰু।
অহ অহ।
এই তেনেকেই আৰু হয় তাৰপাৰ সেই সেই সেইটোৱে মাতিছে আৰু সদায় দৌৰিবলৈ আহিবা তেতিয়া আহি যাব বুলি কৈছে আৰু যেতিয়া, আমাৰ এতিয়া ফিজিকেলত দিনা আহবলে টাইম আছে তো।
অ তই দিন আছে তোৰ তেতিয়াহলে অভ্যাস কৰিলে হৈ যাবগে।
অ তাৰপৰা এই সিহঁতৰ সিহতি সি মানে সে পুলিচৰ মানে হেৰি কৰি আছে।
অ।
বেয়া দৰিব পাৰে কিন্তু দেই লৰাটো মানে বহুত, বহুত এই মানে সেইটো ষ্ট্ৰেনটো বহুত আছে ল'ৰাটোৰ।
অ এ কেতিয়াবা প্ৰেক্টিচ কৰা হয় সেইটোৱে।
হেতি তো এবছৰ ডেৰ বছৰ মান হল বুলি কৈছে মোক।
অ স আমি আৰু এদিনতে গৈতো সিহত অসমে সমানে নোৱাৰো ন।
অ এই সিয়েতি মানে তোৰ ধৰি ল সিহতি মানে বহুত ইণ্টাৰভিউ মাৰিলে তোৰ। কিন্তু মানে কিছুমানৰ অক অক ইয়াৰ আগবাৰ ইয়াৰ আগবাৰ হেনো পুলিচত কিমান পইণ্ট ফ'ৰ জিৰ' মান কমিলে মানে মাৰ্ক অকল পইণ্ট ফৰ জিৰ'।
অ বা! তেনেহলে মানেটো চাকৰিয়ে পালেহেঁতেন ন?
অ চাকৰি পালে সেইটো মানে এইবাৰ এইবাৰ মানে লবোয়ে আৰু। আৰু মানে মই দেখিছো মানে ল এক্সেলেন মাৰিব এইবাৰ মানে দৌৰা স্পীডটো দেখিছো ন মই তাৰ।
এই হেৰি এইটো মানে জেনেৰেল নে?
অ জেনেৰেল, জেনেৰেল। জেনেৰেল। অহঁ। অ' সেই ত মই ফিল্ডত গলো ন ফিল্ডত মানে এ ল'ৰাটোৱে মানে বহুত মটিভেট কৰিব বাই গম পাইছা নাই?
আহ।
মানে মই গম পাইছো আৰু মানে ফিল্ডত মানে তোৰ ফিল্ডত গলে প্ৰফিটটা হয় আৰু তোৰ মানে দৌৰিবলে মাইনচেটটো বনি যায় আৰু দৌৰা।
অ 'আৰু সেই এই আগতে মাৰ্ক্স মাৰি লোৱাটো কথা কোৱা নাই নো তই?
আগতে মাক্স মাৰি থকা সেই সেইটো নহয়। বেলেগ, এহঁ সেইটোক মই আ ফোন কৰিব অহঁ তাৰপৰা সেইটো আজি নায়ে আহা ইমান ৰাতিপুৱা, মোক কৈছ বোলে মই চাৰিটাতে বোলে ফিল্ডত যাওঁ, বোলে ইভিনিং চাৰিটা, মৰ্ণিং চাৰিটাত যাওঁ। কিন্তু নাহেই, মই বেলেগ এটা অহঁ। এহ আজি চাগে নাহিলে চাগে কিবা এটা কাৰণত গম নাপাও আকৌ কাইলৈ গলে যদি লগ নাপাওঁ তেতিয়া নাহে বুলি গম পা পাম আওঁ।
অহঁ অহঁ অহঁ, কিন্তু মই এ তাৰ হেৰি ষ্টেটাচৰ মাটি উঠাই থকা দেখিছিলো আৰু। সেইটো বস্তু অহঁ, বালি উঠাই থকা দেখেছিলো।
এ' বালি ট্ৰেকত দিছে সিহতি ইয়া ইয়াত আনি ট্ৰেকটো বনাইছে আৰু ভালকে।
অ, অ' কি নেট লগাই লৈছে নেকি সেই চাৰিওফালে বাউণ্ডেৰীটো?
অ 'বাউণ্ডৰীটো নহয় মানে এই বেক চাইডে মানে সেই মান মানুহৰ মাটি নহয় জানো সেইখন। বেক চাইডে মানে ফিল্ডৰো মাটি তাতে মানে মানুহে কঠিয়া পাৰে আৰু।
অ।
এই কঠিয়াৰ পৰা মাজেদি মানে সিহতি ৰাস্তা এটা উলিয়াইছে
আচ্ছা।
সেই সেই ট্ৰেকটোত মানে বালিটো দি দিছে, নহলে শ্লিপ হ'ব ন বোকাত।
অ শ্লিপ হয়।
অ ইহঁতে ট্ৰেকটো ব পুৰা ম জাছে মজাছে বনাই থৈ দিছে বাৰু দেই মানে তোৰ আহি একদম পুৰা প্ৰেক্টিচ কৰিব পাৰা আৰু।
অহঁ অহঁ অহঁ।
আহ ত কি আবেলি ন দৌৰ নেকি?
আবেলি নদৌৰো আবেলি এয়া জিম যাম অলপ পাছত।
অ, অ, অ, ' এই আমাৰ সেই তোৰ লগৰটো জিম যাব বোলে।
কোনটো লগৰ। অসুখ হোৱাটো অ এইটো পোৱালিটো। এ ই এতিয়া নোৱাই ই যাব এই এতি গা বেয়া হৈ আছে।
আ। অ অ অ, এই তাই আৰু এই বহি বহি গেম খেলিলে আৰু গা বেয়াহে হ'ব বল ডাউনলোড কৰি নিদিবি লৰাটোক কেনে
নাই নাই মই নিদো ধেই ই ইয়াক বেয়া হবলেও নায়।
এ ল'ৰাটো মানে অলপ ঠিকে আছে এতিয়ালৈকে তাৰপৰা ট্ৰেকটো অলপ। বেলেগ হৈছে আৰু
আহ' বেয়া বস্তু খাই।
আহ।
কিমান কিমান চেষ্টা কৰিম আৰু আমি কবহে পাও ভাল হোৱাত এতিয়া কলেজ নাই যোৱা।
অ' কেলেটা ন কলেজ বন্ধ দিলে নেকি?
কলেজ আমাৰ এই কেইদিনমান বন্ধ দি থৈছে।
অ' অ, হেৰি এইটো কি বুলি কয়? এ, মানে ইণ্টাৰ্ণশ্বিপৰ কাৰণে বন্ধ দি থৈ দিছে নে নে এনেই বন্ধ?
নহয় ইণ্টাৰ্ণশ্বিপৰ মান চিন খিনি ইণ্টাৰ্ণশ্বিপ চলি আছে।
কলেজতে নেকি?
কলেজতে কিছুমানৰ কলেজত কিছু- মানে আকৌ বেলেগ এনেকুৱা মানে এতিয়া আমি অহা বছৰতে পাম আৰু এইবছৰ আমাৰ
তন চিনিয়ৰ গিটা কি ইণ্টাৰ্নশ্বিপ দিছে নু?
সিহঁতো টিচিং দিছে কিছুমানক কিছুমানক নাৰ্চাৰীত দিছে কৰিবলে আগতো জিমতো কৰিছে কিছুমানে এনেকুৱা আৰু।
অ তই এতিয়া ইণ্টাৰশ্বিপটো, জিমত পোৱা নাই জানো।
না, মই এইবাৰ ফাৰ্ষ্ট চেমৰ হে মোৰ নালাগে।
অ অ নালাগে নি
মোৰ নালাগে মোৰ অহা বছৰহে লাগিব।
অ' তই এইবাৰ এইবাৰ মানে এডমিশন লৈছ।
অ' এইবাৰ এডমিশন লৈছ নাই?
এডমিচন প্ৰচেছটো কেনেকুৱা গ'ল মানে তোৰ ধৰি ল এ 'তাৰ হে চিট পালি নেকি?
চিট পালো আৰু
আৰু তোৰ পাৰ্চেণ্টিজটো বহুত বুলি শুনিছিলো দেখোন কিহত কি ডিপাৰ্টমেণ্টত চিট পালি
অ মই ইংৰাজী লৈছো পাৰ্চেণ্টিজ বহুত নহয় পাৰ্চেণ্টেজ কম
মই আকৌ বহুত বুলি শুনিছিলো। অ ইংলিছত ইংলিছত লৈছে মানে চোকা, চোকা লৰাবোৰে ইংলিচত লয়
নহয় নহয় এই হে ইয়াত যেন তেন স্কুটিখন পাম আৰু
স্কুটি পাবি মানে হেৰি হবই নখোন এইটো চোকা-চোকা লৰাবোৰ সে স্কুটীখন পাই
নহয় নহয় এইবাৰ চৰকাৰে কমকো দিছে
অহঁ এবাৰ পৰা চৰকাৰে ছোৱালীবোৰক স্কুটি নিদিয়ে বোলে শুনিছোঁ।
সেই নহয় মিছা কথা দিব।
নিউজ
এ, নহয় এনেই কৈছে তেনেহ'লে দিব দিব।
নহয় নেকি?
নহয়তো। এতিয়া, আধাক দি, আধাক নিদিয়াকে নাথাকে আৰু ইমান কিবছৰ বছৰে দি থাকিলে। পাৰিলে তইয়ো কম পাৰ্চেন্টিজ হ'লে দি দিব ছোৱালীবোৰক, লৰাবোৰকহে অলপ বেছি, বেছি লয়।
অ'! অ'! ঠিকেই আছে তেতিয়া আও।
উম! উ!
বাকী হেৰি এইটো কি বুলি কও তহঁতৰ এই লগৰটো হেৰি কিবা বেমাৰ হৈছিলে বুলি শুনিছিলোঁ।
অ'! এই গা বেয়া হৈছিলে, পেট বিষ।
অ'! এই যি তি বস্তু খায় আও, বেয়া, বেয়া বস্তুবোৰ খায়।
আচলতে খোৱা-বোৱাাতোৱে মেন। তাই এতিয়া যি টি বস্তু খায়, বেয়া বস্তু খায় কি কৰিবি, বুজালেও নুবুজে।
লগৰটোৱে আমাৰ সেই, এমাহ জিম, জিম লোৱা নাছিলে জানোঁ। তাৰপা সেই, বেলেগ কলেজৰ ওচৰত ল'মগে বুলি কৈ গুচি গৈছিলে।
অ'! তাৰপা জিম নললে?
সেইবোৰে আৰু পাল মাৰোঁতে, পাল মাৰা কাৰণে, এইবোৰ বেমাৰবোৰ হৈছে।
অ'! সেইয়াই কি কৰিবি। বাৰু হ'ব দে তেন্তে, পিছত পাতিম।
হা, এ, ৰ, এ, ৰ, ৰ আৰু কি কিয়। কথাটো পাতি লওঁ ক'।
অ'! ক' ক'।
এ' হেৰি মইও তোৰ লগতে দৌৰিম বুলি ভা, তই আমাৰ ফিল্ডত আহিবি দৌৰিবলে।
ৰাতিপুৱা সময়ত?
অ'!
গুচি যাবও পাৰোঁ ৰ'। এ চাই লওঁ, কাইলৈ, পৰখিলে মানে, ৰাস্তাতে দৌৰি চাওঁচোন, ৰাস্তাত দৌৰিও বেয়া নালাগে। খালি অকলে, অকলে দৌৰিছো কাৰণে অকমান বেয়া লাগিছে।
অ'! সেইটোৱে, ইয়াত ত' আহিলে এগাল, এগাল দেখিবি ন', তোৰ মানে, তেতিয়া মতিভেচন পাই যাবি ইয়াত আহিবিতো?
অ'! অ'! তাকে।
লগতে দৌৰিম হেৰি এইটো কি বুলি কয়, এই নাই ৰ'। হেৰি এইটো কি বুলি ক ৰাতিপুৱা কেইটা বজাত দৌৰ?